হেল্ল'। হয় হয় হয় শুনিছো, আপুনি শুনিছে?
হয় হয় মই শুনিছো। কি খবৰ?
হয় হয় হয় ভালে, আপোনাৰ ভালনে?
হয় হয় মোৰে ভাল মোৰো ভালেই দিয়ক।
হয় হয় ঠিক আছে বাৰু হয় আজি ভ্ৰমণৰ বিষয়ে পাতিব পাৰি, যিহেতু গ্ৰীষ্মকাল এতিয়াতো বহুত মানুহে ভ্ৰমণ কৰি আছে।
হয় হয় নিশ্চয়, পিছে আপুনি ভ্ৰমণ শব্দটো শুনিলে কি আপোনাৰ কি অনুভৱ কৰে বা কি ভাৱ আহে? কওকচোন অলপ।
হয় ভ্ৰমণ শব্দটো শুনিলে আচলতে মনলে এক এনে এটা ফূৰ্তিক বা এটা এক্সাইটমেণ্ট অনুভৱ হয়, কিয়নো ভ্ৰমণৰ ভ্ৰমণ কৰিলে আমি বহুত ধৰণৰ মেমৰি আমাৰ মানে থাকে আৰু তিতা মিঠা বিশেষকে আমি আচলতে ভ্ৰমণ কৰাটো উচিত কাৰণ ভ্ৰমণৰ ক্ষেত্ৰত আমি বহুখিনি নজনা কথা জানিব পাৰি। তেনেকে আমাৰ কলা সংস্কৃতি হওক খাদ্য প্ৰণালী হওক এতিয়া ঠাই বিধেকে বিধে আপোনালোকৰ খাদ্য প্ৰণালী কলা সংস্কৃতি বিলাক বেলেগ বেলেগ যেতিয়া আমি বেলেগ জেগা এখনত যাওঁ। তেতিয়া তাৰ খাদ্য প্ৰণালী আপোনাৰবিলাক শিকিব পাৰোঁ খাব পাৰোঁ। আজিকালি বহু ধৰণৰ এক্সপিৰিয়েঞ্চ হোৱা কৰা যায় আৰু বহু ধৰৰ ধৰণৰ নজনা কথা জানিব পাৰি। বহু মানুহ লগ পায় গতিকে ভ্ৰমণ কৰিলে আচলতে বহু ভাল আৰু মানে এটা মনৰে এটা ফুৰ্তিকৰ এটা বতাহ আনাৰ নিচিনা লাগে আৰু।
হয় হয় ঠিক কৈছে আইৰু
আপুনি আপুনি কেনেকুৱা কি ভাবে?
মইয়ো আপুনি যিটো কৈছে সেইটোতে সেনেকুৱে ভাবো। মানে ভ্ৰমণ আমি কৰিব লাগে যিহেতু ভ্ৰমণ কৰিলে আমাৰ মনটো মানসিক স্থিতিটো ভাল
হয়।
তাত মুক্ত থাকিব পাৰো।
হয় হয় হয়।
হয় আৰু তেনেকে আপুনি কওক চোন আপুনি ক'ত ক'ত ভ্ৰমণ কৰিলে বা কেনেকুৱা ধৰণৰ ভ্ৰমণ কৰিলে?
হয় ভ্ৰমণটো বহুখিনি ক্ষেত্ৰত কৰা যায় লগৰীয়াৰ লগতে আজিকালি যেতিয়া লগৰীয়াৰ লগতে ভ্ৰমণ কৰো।
আমাৰ অসমৰ বহু খিনি জাগাতে ভ্ৰমণ কৰিছো যেনে আপোনালোকৰ শিৱসাগৰ সেনেকুৱা কিবা কিবি আৰু পুৰণি বস্তু আছে সেইবিলাক চোৱা আচলতে খুব ভাল লাগে ৰংঘৰ কাৰেংঘৰ সেনেকুৱা আৰু তাৰ পিছত যিহেত- তু আমাৰ হয় যিহেতু আমাৰ এ মেঘালয়খন অসমৰ ওচৰতে গতিকে মেঘালয়তো যায় থো- কোৱা হয় তাৰ যোনটো প্ৰাকৃতিক পৰিৱেশ সেই প্ৰাকৃতিক পৰিৱেশ চাই খুবেই ধুনীয়া লাগে মনটো মুক্ত হৈ উঠে তাৰমানে তাৰ আৰু এটাত যোনবিলাক ধৰণৰ ৱাটাৰ ফল আছে। তাতো আমি ধুনীয়াকে গা ধুব পাৰো এতিয়া যিহেতু গৰমৰ দিন তাত গা গা পা ধুইও খুব ভাল লাগে আৰু।
হয় হয়।
হয় আপুনি এনে ক'ত ক'ত ঘূৰিব গৈছিল?
মই তেনেকে বিশেষকে আমাৰ অসমতে ঘুৰিছো ফুৰিছো। তেনেকে বাহিৰত বাহিৰৰ ৰাজ্য বুলি ক'বলে মইও মেঘালয়ত যিটো আমাৰ ৰাইজ হয় শ্বিলং তাত গৈ পাইছো।
হয় হয়।
হয় আৰু এনেকে অসমৰ মই বহুখিনি ঠাই গ'লো যেনেকে নগ- গাঁও গ'লো নগাঁওত তোমাৰ যিখন বৰদোৱা থান খন আছে। হয় তাত গলো হয় তাত ন মহামৃত্যুঞ্জয় মন্দিৰটোও আছে ন তাত গ'লোঁ। হয়, আপুনিও গৈ পাইছে নেকি তাত?
হয় গৈছো ৰ তাত যাই পেলাই যোনটো আপোনাৰ মহামৃত্যুঞ্জয় মন্দিৰটো আছে সেই মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰি পেলাই খুবেই ভাল লাগিল।
হয়।
অ হয় হয় বহু উচ্চতাৰ যিটো শিৱ লিংগ আছে সেইবিলাক। চাই পেলাই খুব ধুনীয়া লাগিল আৰু আপুনি যেনেকে কলে থানলৈ হয় থানলৈয় গৈছিলো থানলৈ যাই খুবেই ধুনীয়া লাগিল তাত আচলতে বহু ধৰণৰ আপোনাৰ যোনটো হয়, শ্ৰীকৃষ্ণৰ অৱতাৰ সেইবিলাক অৱতাৰ বিলাক দেখুওৱা হৈছে। যি যি বিলাকৰ কাৰণে আজিকালি নৱ প্ৰজন্মই আচলত তে, সেইবিলাক নাজানে, কিন্তু তাত গ'লে তাত বহুতো ধৰণৰ পুৰণি কথা জানিব পাৰিব আচ আচলতে আৰু হয়', হয়' আৰু তাত গ'লে এটা নিয়মো আছে যোনটো আমাৰ অসমীয়া সাজ -পাৰ সেই অসমীয়া সাজ-পাৰটো পৰিধান কৰিহে যাব লাগে সেইটো কিন্তু
হয়', সেইটো ভাল কথা ক'য় ভাল মানে, ভাল কিবা এটা কৰিছে। কিন্তু সেইটো এনেকুৱা কৰাই, হয়' ভাল পদক্ষেপ লৈছে হয়' নিশ্চয়।
সেইটো বহুত ভাল পদক্ষেপ হয়।
হয় - হয়, কিয়নো আমাৰ জাতীয় সাজ পাৰজন এতিয়া দিনত আধুনিকতাৰ দিনত ক'ৰবাত যে নাইকিয়া হৈ গৈছে সনেকুৱা দেখিবলৈ পোৱা যায়।
অ', আৰু আমি মানে ইটোৰ মাধ্যম আমাৰ পৰম্পৰাটোও বচাই ৰাখিব আগ বচাই ৰাখিব পাৰিম ন'?
হয়', হয়' নিশ্চিতভাৱে হয়।
আৰু আপুনি মানে কেনেকুৱা ধৰণৰ ভ্ৰমণ কৰি ভাল পায়? মানে তীৰ্থ ভ্ৰমণ থাকে আমাৰ পিছত আৰু ধৰি লোৱা ধৰি লওঁক আপোনাৰ মানে পাহৰীয়া জেগাবোৰত যাই ভাল পায় নে? তীৰ্থ ভ্ৰমণ কৰি ভাল পায়? কেনেকুৱা ভ্ৰমণ কৰি ভাল পায় আপুনি?
হয়', হয়', হয়'। অ', এইটো পা পাহাৰীয়া যোনটো ভ্ৰমণ নেচাৰ নেচাৰৰ লগত ত' সংযোগ হৈও ভাল পাওঁ, আৰু আপোনালোকৰ সেইটো সেইটোতো ভালে চবেই ভাল পায়, আৰু তীৰ্থ ভ্ৰমণটো কৰাও উচিত আচলতে, কিন্তু তীৰ্থ ভ্ৰমণ বিশেষ সেনেকৈ কৰা নাই বাৰু, যোনটো আপুনি কয় বৰদোৱা থান, তাত গৈ যোৱাৰ পিছত তীৰ্থভ্ৰমণৰ নিচিনাই হ'ল আৰু।
হয়', হয়'
যিহেতু মহামৃত্যুঞ্জয় মন্দিৰ গৈছিলোঁ, আৰু আপোনাৰ সেই আৰু আপোনাৰ নেচাৰৰ লগত থাকি ভাল লাগে আৰু কাৰণ নেচাৰৰ লগত থাকিলে আমাৰ হয়, মনটোতো ভাল লাগে লগে তে আমাৰ সৰু শৰীৰটোও বহুত ভাল হয় কিন্তু
হয়', হয়' আৰু তাৰ যিটো বতাহ সেই মানে সুস্থ কৰি তোলে যেন আমি অনুভৱ কৰিব পাৰোঁ ন?
হয়' হয়' হয়' নিশ্চিত ভাৱে তাৰ যোনটো বতাহ তাত থকা অক্সিজেন কমপ্লিট শুদ্ধ, সেইটো আচলতে আমি যদি গ্ৰহণ কৰোঁ বহুত
হয়', হয়' হয়' হয়' আৰু আপুনি মানে পৰিবাৰৰ লগত ভ্ৰমণ কৰি বেছি ভাল পায় নে? বন্ধু বাৰ্তাৰ লগত ভ্ৰমণ কৰি বেছি ভাল পায়?
হয়' এনে বন্ধু বৰ্গৰ লগতে ঘূৰা হয় আৰু বাৰু
হয়', হয়' হয়' আৰু আপুনি কি ভাবে মানে, মানে এজন ব্যক্তি ভ্ৰমণ কৰিব লাগে নে নালাগে? বা ভ্ৰমণ কৰি কেনেকে কি চেঞ্জেজ দেখা পাওঁ?
হয়। হয়, ভ্ৰমণটো কৰিবই লাগে কাৰণ ভ্ৰমণ যেতিয়া যেনেকে ক'লো যে ভ্ৰমণ কৰিলে আমি বহুত নজনা কথা জানিব পাৰো বা আমি বহুখিনি হহঁহ্, খাদ্য প্ৰণালীও আমি মানে জুতি ল'ব পাৰোঁ আমাৰ যোনটো ঘৰুৱা খাদ্য সেইটোতো বেলেগ বাকী বেলেগ ঘৰত বেলেগ, বেলেগ জেগাত বেলেগ ঠাই ভেদে ভেদে বেলেগ বেলেগ খানা পোৱা খাদ্য প্ৰণালী থাকে। এইবিলাক আৰু এক্সপ্ৰিয়েঞ্চ কৰিব পাৰোঁ গতিকে, সেইখিনি ক্ষেত্ৰত ভাল লাগে আৰু। আৰু মই ভাৱোঁ যে সকলোৱে আচলতে ভ্ৰমণ কৰিব লাগে আৰু আজিকালি দেখিবলৈ পোৱা যায় হয়, দেখি আজিকালি দেখিবলৈ পোৱা যায় যে স্কুলত যোনবিলাক শিক্ষামূলক ভ্ৰমণ কৰা হয়। সেইটোক্ হয়, ধুনীয়া ভাল পদক্ষেপটো লোৱা লোৱা হৈছে যিটো যাৰ বাবে হয়, বহুতো সৰু ল'ৰা-ছোৱালীক ভ্ৰমণ কৰিব পাৰে বা নজনা কথা জানিব পাৰে সেয়াই আৰু।
হয়, হয়। আৰু মানে আজিকালিটো কলেজ হয়, কলেজ হওক বা স্কুল হওক আপোনাৰ তেনেকে লৈ যায় ন' বেলেগ বেলেগ ঠাইত। কাষতে হওক বা দূৰতে হওক তেনেকে। হয় আৰু অনেকুৱাও দেখা যায় যে আমি মানে বেছিভাগ সময়তে দূৰৰ যিবোৰ স্থাই থাকে ভ্ৰমণৰ সেইবোৰক গুৰুত্ব দিওঁ আৰু সেইটোত সেইটো গুৰুত্ব দিওঁতে আমাৰ কাষৰ যিবোৰ ধুনীয়া ঠাইবোৰ থাকে সেইটোক আমি আঁ, ইগ্নৰ কৰাৰ নিচিনা হৈ যায় ন? চ' মানে এইটো আমি ক'ব পাৰোঁ যে ভ্ৰমণ যে মানে, আমি বেলেগ কৰবাত দূৰত গ'লে ভ্ৰমণ কৰা হয়। সেইটো নহয় মানে, কাষৰ ঠাই বোৰো আমি তেনেকে ফুৰ ফুৰিব যাব লাগে।
হয়, হয় কাষৰ চাগে জেগাবিলাকৰ ঠাই চাব লাগে। কাৰণ তাত যদি আমিয়ে নাযাওঁ বেলেগে কোনে যাব সেনেকুৱা আৰু। আৰু যেতিয়া আপুনি যেনেকে ক'লে কাষৰ ঠাইক সেইবিলাক আমাৰ যিহেতু আমাৰ ওচৰ চুবীয়া ঠাইবিলাক কোনোবা যদি জাগা আছে সেইটো আমি আচলতে পৰিষ্ পৰিষ্কাৰ- পৰিচ্ছন্নতা বা তাত এনেক্ কুৱা ধৰণৰ কিছুমান আমি পদক্ষেপ ল'ব লাগে যাতে বাহিৰৰ মানুহ যাতে সেই জগা খিনি জানিব পাৰে বা সেইখিনিৰ চাই আহি আহিব চাব, আহি আহিবৰ কাৰণে।
হয়, হয় হয় আৰু আপুনি বিদে যেনেকে বিদেশ ভ্ৰমণ কৰি পাইছেনে কেতিয়াবা
হয়, বিশেষ ফিজুৱা আঁ--বিদেশ ভ্ৰমণ হেনেকে কৰি পোৱা নাই কিন্তু যিহেতু আমাৰ ইণ্ড ইণ্ডিয়াৰ ওচ ওচৰতে নেপালখন আছে। গতিকে, নেপালত গ গৈ পাইছোঁ তাত আপোনাৰ বহুত ডাঙৰ চকু নেত্ৰালয়ো আছে তাত। আচলতে নেত্ৰালয় বহুত ধৰণে অসমৰ মানুহে দেখিবলৈ পোৱা যায়। তাৰপিছত হয়, হয় হয় নিশ্চিত ভাৱে হয়। আৰু যোনটো নেপালৰ ৰাজধানী কাঠ মাণ্ডু তাত কিন্তু চাব লগা জেগা বহুত আছে। আমি কাঠমাণ্ডুটো গৈছিলো ফুৰিবৰ কাৰণে। তাত যাই পেলাই তাৰ বহুখিনি খাদ্য প্ৰণালী বিলাকো আমি খাই খাই চালোঁ। খুবেই ভাল লাগিছে আৰু এটা কথা তাৰে হয় তাৰে যোন খিনি বাসিন্দা তেওঁলোকৰ আচলতে আঁ আচাৰ-ব্যৱহাৰ বিলাক খুব ধুনীয়া কিন্তু ব্যৱহাৰ বিলাক ভাল
আপুনি ভ্ৰমণ কেনেকে কৰিছে অলপ কব নেকি?
হয়, মোৰ ঘৰ যিহেতু আপোনাৰ অসমৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ দুধনৈত গতিকে, দুধনৈৰ পৰা মই গৈছো আপোনাৰ চিলিগুৰিলৈকে, চিলিগুৰি গতিকে, সেই সেইখিনি সময়ত ট্ৰেইনেৰে গৈছোঁ তাৰপিছত ট্ৰ চিলিগুৰিৰ পৰা মই আপোনাৰ যোনটো মে হয় নেপালৰ বৰ্ডাৰ হয় নেপাল বৰ্ডাৰ তালৈকে গৈছোঁ তাৰ লৈ সেইখিনি আচলতে বাছলৈ বাছেৰে যাব পাৰি বা নিজৰ প্ৰাইভেট যদি প্ৰাইভেট গড়ী থাকে প্ৰাইভেট গডীলৈ যাবাৰি তাৰ আমি বাছেৰে গ'লো তাৰপিছতখ হয়
অশোবিধাটো নাই ন
হয় আপুনি চিলিগুৰিৰ পৰা নেপালতটো ন কিবা ৰেল নাপায় তাত অনলি বাছ চলে কাৰণ যিহেতু পাহাৰীয়া অঞ্চল গতিকে ৰেল লাইন সেনেকে নাই আৰু তাৰপিছত আমি সেইখিনি হয় নেপাল বৰ্ডাৰটো পাৰ কৰাৰ পিছত এইটো আপোনাৰ কাকৰ ভিতা বুলি কয় কাকৰ ভিতা গলো তাৰ পিছত কাকৰ ভিতাৰ যাই পেলাই আমি ডাইৰেক্ট কাঠমাণ্ডু হৈ গ'লো সেনেকৈ গ'লো আৰু আৰু কিন্তু যদি কিছুমানে যদি হয় মই আপনাক হয় মই আপোনাকে জনাই দিব বিচাৰো যদি কোনোবাই চকু দেখাব যায় তেতিয়া আমি কাঠ যেতিয়া কাকৰ ফিতা যাই পাম কাকৰ ফিটাৰ পৰা আমি বিত্তামূল যাব লাগিব যিকোনো আমাৰ আহ চৰকাৰী হয় নেত্ৰালয় সেই তাত মূলত আছে এচি হস্পিতেল বুলিয়ে কোৱা হয় আৰু সেইখন খুব ধুনীয়া হস্পিতেল
হয় হয় আৰু আপুনি মানে বাহিৰত আৰু কত যাব বিচাৰে অলপ কবচোন
হয় বাহিৰতো বহুত জাগাতে যাব বিচাৰো কিয়নো বাহিৰা আপোনাৰ পৰিৱেশ সেইবিলাক চাব বিচাৰো তেনেকেই বিশেষ একো ভবা নাই কিন্তু নিশ্চিতভাৱে আগন্ত দিন আগন্ত দিনত যাম বুলি আশা এটা আছে আৰু
হয় হয় নিশ্চয় আহ ঠিক আছে দিয়ক আপোনাৰ লগত কথা পাতি ভাল লাগিল
হয় হয় আপোনাৰ লগত কথা পাতি বহুখিনি ভাল লাগিল নজনা কথা জানিলো নিশ্চয় নিশ্চয় ধন্যবাদ ঠিক আছে অ ধন্যবাদ